হেল্ল'
শুনিছা।
অ 'শুনিছো অ' শুনিছা।
অ 'কি কৰিছা?
অ' এই নহ অসমত এনে পঢ়ি আছিলো বিচনাতে শুই আছিলো।
অ 'এই মই এনেই। বিছনাতে বাগৰি আছো আৰু।
অ' অ ' তাকে গৰমো ন আজি অলপ।
অ' গৰম হয়। আমাৰ ইয়াত কিন্তু ইমান নহয় দেই আজি বতৰটো আজি ধুনীয়া ডাৱৰীয়া। আজি আমাৰ।
অ'- অ '-অ আমাৰ আকৌ আগ পিছবেলা আছিলে ডাৱৰীয়া এতিয়া পিছবেলা মানে ৰ'দ দিছে আৰু।
অ'- অ' আমাৰ নাই বাৰু আজি বতৰটো ভাল। ভালেই হৈ আছে দেই
অ অ তাকে সচাকে মানে ওলাই যাবলৈও মন নাযায়। উ
হয় দিয়া গৰমত মনতো। একদম ওলাই যাব। দ নোৱাৰো একদম মোৰ মাথা চাথা ঘুৰাই যায় গৈ।
দ মোৰ বিষে।
উম আৰু। মুখত একো। সানিবও নোৱাৰি চানস্ক্ৰীণ সানিলেও। একদম মুখন পুৰা ঘামি যায়। গাতোতো ক ক'বই নোৱাৰি আৰু। অ।
তাকেইেতো অ স ময়ো একেই মানে একো সানিবই নোৱাৰি দেখোন। ঘামি যোৱা হয়গে।
হয় দিয়া সেইকাৰণে মই নোলাওৱে গৰম দিনত মই। বেছভাগ ঘৰ ভিততে সোমাই থাকো। হয়।
অ অ ভালেই এনেও বেছি ওলালে মেলিলেও বেমাৰো হয় ন গৰমতে বহুতৰ।
হয় দিয়া। হয় বাৰ বেমাৰ কি খালা খোৱা বোৱা কৰিলা
অ খোৱা বোৱা মানে তোমাৰ দিনত খালো আৰু
উম উম
দুপৰীয়া তুমি খালা
এ মই ভাত খালো এতিয়া কিবা এটা খাব লাগিব ভোক লাগিছে আকৌ
অ সন্ধিয়া আকৌ কিবা এটা খাব মন যায় ন
উম সেইকাৰণে কিবা এটা খাব লাগিব
তাকে
তাৰ পাছত সেই ক'বলৈ গৈছিলা ফুৰিবৰ কাৰণে ন মই ফোন কৰিছিলো তোমাক
অ অ মই ওলাই গৈছিলো অ অলপ এনেই ওচৰৰ ওচৰত তে আৰু
অ হয় দিয়া এনেই যাবও লাগে দিয়াচোন কেতিয়াবা ঘূৰিব মেলিব মনো যায় দিয়াচোন
অ আকৌ ধৰা তোমাৰ এনেই ক'বাত নগলেও মানে এনে ধৰা বজাৰৰ ফালে ধৰা যাবলৈও ভাল লাগে ন কাপোৰৰ এনেকা তাতে মানে এনেই চাই লাই ভাল লাগে
উম সেইটো হয় আমাৰতো গাঁৱলীয়া জেগা ন মানে পাছফালে যদি থাৰৰ ফালে ওলাই
উম সেইটো আমাৰো বাৰু গাঁৱৰ ভাল লাগে বাৰু।
উম। মানে টাউনত ভাল নালাগে আৰু গৰম বেছিও হৈ যায় টাউনৰ চাইডে।
অ গছ গছনি কম হয় যে।
উম। তোমালোকৰ তো তেজপুৰৰ জেগা খিনোততো গছ গছনি বহুত আছে। ভালেই লাগে জেগাখিনি।
অঁ। ভাল লাগে অঁ।
মই বাৰু গৈছো তেজপুৰত।
অহ।
তুমি আ - মৰিগাঁও আহিছা নে নাই?
অ'। মৰিগাঁও মই তেনেকে যোৱা নাই।
আহ', - অ',
উম', মানে এনেই পাৰ হৈ যোৱা হয় আৰু সেনেকৈ ধৰা। সেইফালেদি
অ', গুৱাহাটী তি গ'লে বাৰু পাৰ হৈ যোৱা যায়েই। হাইৱেটো উ', আম বও হাইৱে এইটো একদম কাষতে হয়।
উম',
গুৱাহাটী যদি যোৱা তোমালোকে মানে পাই যাবা তেনেকুৱা আৰু ভিতৰলে যাব নালাগে নে। এইটো মৰিগাঁও অ', চহৰ বুলি ক'লেতোতো ভিতৰলে সোমাই যাব লাগে ন চন্দ্ৰপুৰ যেনেকে ওলাই গৈ গুৱাহাটী। তেনেকুৱা হৈ যায়।
অ ', সেইটোৱে
উম ', - উম',
তাকে আৰু বাকী ঘুৰা মেলা এবাৰ কি অম্বুবাচী মেলালৈ যাবানে নাই এবাৰ?
এইবাৰ নাযাও যোৱাবাৰ গৈছিলো তোমাৰ যি অৱস্থা হল বাপৰে। মানে একদম খালী ভৰি ভিৰটো ভিৰে বাদে দিয়া গম নাপাও ন খালী ভৰি দি চেন্দেল নাই নিব দিয়া নাই কিছু কিছমান ধৰা বেগত ভৰাইছে আমি আৰু দোকানত তে থৈ পেলাই গ'লো। যি গৰম ৰ'দ তোমাৰ। একদম পানী বটল মানে ভৰিত পানী ঢালি - ঢালি গৈছো। তাৰপিছত আধাতে ধৰা বৰষুণ দিলে। তাৰ পিছত আকৌ সেই সৰু- সৰু শিল বিলাক যে নতুন ৰাস্তা বনাইছে শিল বিলাক সোমাইছে এক্দম বাপৰেয়ে কিন্তু সেয়া আৰু কিন্তু নতুন এটা ধৰা হেৰি হ'ল আৰু এক্সপেৰিয়েঞ্চ হ'ল আৰু মানে
হয় দিয়া সেইটোত মানে একে তলৰ পৰা তলৰ মানে মেইন যিখিনি মানে একদম ঠাই খিনিৰ পৰা মানে খোজ কাঢ়ি যাব লাগে ন এ মানে অকমান কষ্ট হয়ও বাৰু মানুহৰ হ'বই দিয়াচোন ইমান দূৰ আমাৰ খোজ কৰাটো অভিজ্ঞতা নাই দিয়াচোন অ যোনসকল মানে। অ পূজাৰীসকল এঘৰীসকল তেওঁলোকেতো আৰামছে পাৰিব
পাৰিব পাৰিব তেওঁলোকৰো অভস্যখআৰু তেনেকেই ন জীৱনতটো তেনেকেই ধৰা আহ আহ তেইশ তাৰিখ। পা নহয় জানো।
অ নহয় নহয় বাইশ তাৰিখৰ পৰা ছাব্বিশ তাৰিখলৈ
অ'হ বাইশ তাৰিখৰ পৰা হয়, অ', অ'হ অ', ‌ মোৰ জন্মদিনৰ পৰা
অ' তোমাৰ বাইশ তাৰিখে নেকি?
অ মোৰ বাইশ তাৰিখে। ‌ অহা সোমবাৰলৈ। ‌
হয় দিয়া না মই নাযাও বাৰু মোৰ, এ কণ্ডিছন বেলেগ হৈ আছে, মই যাব নোৱাৰিম মানে।
অ' অ' হয়! থিকে
এনেই মই গৈয়ও পোৱা নাই দেই। মই ভিৰ বুলি ক'লে, অকণমান ভয় খাওঁ।
উম সেইটো হয় বাৰু। কিন্তু মানে ওপৰত গ'লে লাহে, লাহে, মানে মানুহ কিছুমান কমি যায়গে মানে ধৰা, একে সময়তে সকলো নাযায় ন আৰু দুটা ৰাস্তা হয়। আমি ধৰা সেই অকন ওখ নিচিনাকে যে এনেকে খট-খটি থকাৰ নিচিনা
উ, উম!
গৈছিলোঁ মানে।
হয় দিয়া, নাই তাকে, মই মানে এনেই মানুহ নোহোৱা দিনত গৈছো বাৰু, কিন্তু ভিৰত যাবলে অলপমান এই ঠেলা হেঁচাত আজিকালি মানুহবোৰ কেনেকুৱা জানোৱেই। মানে ভগৱানৰ ওচৰত গ'লেও মানুহবোৰ আৰু মই প্ৰথম প্ৰথম যাও, মই ভগৱানৰ ওচৰত প্ৰথম দৰ্শন কৰিম বুলি, এ, হেৰি এটা আহি যায়, ন। গটা ঠেলাত মই মৰি দাম দাম পঢ়িব। ‌ মোৰ বহুত ভয় লাগে, তাতে মই মোৰ খুব ভ সময় এইকাৰণে মই মেলা চেলা এনেকোৱা না যাওঁৱেই।
অ সেইটোয়ে, এই চবৰে ধৰা হেৰিটো বেলেগ বেলেগ ন, কিছু মানে ধৰা ভিৰত যাবলে অলপ হেৰি কৰে
অ' দিয়া। এনে নাথাকাত যাব পাৰি দেই মই ভাল পাও, মই গৈছোঁ বহুত বাৰ গৈছোঁ। এই কাছ থাকা পুখুৰী এটা আছে যে এ মানে কাষৰদি যে আৰু এটা মন্দিৰ যাব পাৰে, বহুত তললৈ যে খোজকাঢ়ি তুমি গৈছা জানোঁ?
অ' তললেতো যোৱা নাই, মই ওপৰলেহে গৈছোঁ। ভূবেনেশ্বৰী তাৰ পিছত তোমাৰ, আৰু দুটা মন্দিৰ যে ওপৰত আছে।
অ' অ' মানে তল আছিলে নে ওপৰলে অ' মই পাহৰি থাকিলো বাৰু। মানে সেই তেনেকে গৈ পেলাই বহুত খোজ কাঢ়িছো বাপ। ৰে বাপ এইটা মন। পৰিলোঁ ভৰি বিষায়। বাপ ৰে গোটেই চিৰিসোপা মানে নামি নামি শেষততো মই কান্দি পেলাইছোঁ বহি বহি মই আহিব লগা হৈছে মানে। তাৰপিছত। অ' গ'লো তাত ইমান ডাঙৰ ডাঙৰ কাছ আছে দেখি কিমান ভাল লাগি যায় আৰু মাছ। বোৰ ওলা ন পুখুৰীত।
উম উম ভাল লাগে তো অ' সেইবোৰ দেখিব। পেলাই ভাল লাগে অ' কষ্টৰ মানে ফল। পাইগে আৰু শেষত।
উম হয় দিয়া আৰু সেইখিনি দেখিলে মোক। আকৌ বৰদোৱালে মনত পৰে কাৰণ বৰদোৱাাতো তেনেকুৱাই ন পুখুৰী যে আছে।
অ' বৰদোৱাত আছে আকৌ তোমাৰ এইফালে হেৰি বুলি কয় ৰ'বা। মোৰ কি মনতে পৰা নাই নামটো যে কয়। এই কথাটো এনেকুৱা হয় ন যে পেটত আছে মুখত নাই এনেকুৱা নিচিনা হৈছে মোৰ অ না শংকৰ নাগ শংকৰ মন্দিৰতটো বহুত। কাছ আছে তোমাৰ একদম,
অ'-অ' হয়', দিয়া মই গৈ পোৱা নাই বাৰু, কিন্তু মই এ', বৰদোৱালৈকে গৈ পাইছো, তাতো বহুত কাছ থাকে ন', বাপৰে ইমান একো দিবই নোৱাৰি কিন্তু মানুহ, দুজনীকে যেন লৈ যাব এনেকুৱা,
তাকেতো অ', বৰদোৱা মই এনেই আগত, গৈছো কিন্তু সেই নতুনকে যে', যিখন, বনাইছে তালৈ যোৱা নাই আৰু,
জাম -জামকৈ যাবই পৰা নাই অহা মাহলৈহে যাম নেকি, এইবাৰ গৰমতেই বাৰু যোৱা নহ'বই মোৰ। অহা মাহলে যাম চাগে। চাগে ভাইটিৰ মানে পৰীক্ষা শেষ হ'ব তেতিয়া, যাম বুলি ভাবিছো আৰু,
অ', তাকেতো যাব লাগে ইমান ধুনীয়াকে বনাইছে ন',
মানে অসমৰ জেগাখিনিয়ে যদি আমি নাচাওঁ ন', বেলেগৰ -বেলেগৰ পৰা মানুহ আহি চাই আমিয়ে যদি নাচাও কোনে চাব কোৱাচোন?
তাকেইতো আৰু মানে এটা ভাল কৰিছে, ল'ৰা -ছোৱালী সকলোকে মানে ধৰা, অসমীয়া- সাজ-পিন্ধি যাব কৈছে। যেন, যে ', এনে অকল ছোৱালী মানুহে ধৰা, হেৰি চাদৰ -মেখেলা পিন্ধি যায়, ল'ৰাবোৰে ধৰা এ', তেনেকে যায় কিন্তু এতিয়া ল'ৰা মানে ধুতি- পিন্ধি যাব লাগে আৰু, আহ', ধুতি কৰি দিছে অ',
অ', অ', ভালে পাইছো তেতিয়াহ'লে এইটো, মানে ভাল লাগে ন', তেতিয়া ভগৱানৰ ওচৰত গ'লে তেতিয়া ভাল লাগে, আৰু মানে প্ৰকল্পটো বোলে, হেৰি', পোৰা দূৰত আছে দেই, অ ', মানে মেইন বৰদোৱা, থানখনৰ পৰা অলপমান আঁতৰত আছে বোলে
অ মানে ধৰা বহুত ডাঙৰ মানে এলেকা ন সেইকাৰণে চাগে অলপ ল'লে সেই
অ অ মানে সেয়া, এনেকুৱাকে যাব পাৰি নাম ভাগ পোৱাকে মানে আগবেলা যদি মেইন মানে মন্দিৰত যদি গলো, তাত মানে গৈ দুপৰীয়া খোৱা বোৱাটো মানে তাতে কৰবাত নিৰামিষ খাই কৰি লৈ তাৰপিছত প্ৰকল্পটো আবেলি মানে চাই কৈ আহিব পাৰি আৰু নহ'লে গৰমত প্ৰকল্প, টো নোৱাৰিম আৰু দিয়াচোন গৰমৰ মানুহ মাথা ঘূৰাই যাব যি ৰ'দ আজিকালি
অ তাতে বোলে এতিয়া হেৰি মানে ঠাণ্ডা নিচিনা হেৰিয়াত পাৰি আৰু দিনত ধৰা, এতিয়া বোলে তাত মানে ৰখিবলৈও ধৰা তেনেকে মানে ঠাই নাই মানে ধৰা ছা তেনেকুৱা বুলিবলে
অ নোৱাৰি বুলি কৈছে উম মানে গৈছে ন বহুত লগৰ ছোৱালী নাইবা তেনেকে সিহতি মানে কয় যে আবেলিত টাইমত হে প্ৰকল্পটো চাবলৈ যাবি নহলে নাযাবি অসুবিধা পিঠা পাবি এনেকে কয় মানে
অ সেইটোয়েইটো মানে ন গৰম বুলি কলেতো আৰু নোৱাৰিয়ে ন মূৰ চুৰ ঘূৰাই যাব আৰু এনেকে
উম হয় দিয়া বেছি টাইম নোৱাৰিও দিয়াচোন আৰু সৰু বাচ্ছা চাচ্ছা যদি যায় ন তে
অ তো বেমাৰ হৈ যাব একদম
উম হয় দিয়া তাতে কিন্তু খিচিৰি যি বনাই আকৌ বৰ ভাল লাগে মানে তাত বৰদোৱাতে যে মানুহে বনাই ন
অ অ ভাল লাগে অ সেইটোৱে
হয় দিয়া যাব লাগিব
মানে গৈ পেলাই ভালো লাগে ন মানে সকলো এনেকে মিলি পেলাই তাতে
অ হয় আকৌ বন্ধুবৰ্গ ক নাইবা পৰিয়াল এনেকে ক'লে উম হয় ঠিক ঠিকে আছে নহলে হ'ব দিয়া ন
অ অ ঠিক আছে দিয়া অ অ অ